আহ হেল্ল'
অঁ অঁ।
হেল্ল' অ অ শুনিছো।
অ অ সেই তোমালোক ক'লে গল অ অ তাকে বোলো তোমালোক কলে গৈছিলা? বোলো হেৰি যে ঘৰত মানুহ নাই, মই ঘৰলৈ আহিছিলো।
অ' মই হেৰি তেলাহীলে গৈছিলো। তেলাহীলে গৈছিলো তেলাহীলে মানে দৌল মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰিছে এই, সেইটো কাৰণে আহিছিলোঁ।
অ
আমাৰ তেলাহীত হেৰি মোৰ মাক ঘৰ নহয় মায়ে মা-মাতিছে ছিলে, মানে, সেই, আ, প্ৰতিষ্ঠা কৰা দিনাখন আহিবি সোনকালে অনুষ্ঠানতটো চাব পাৰিলে ভাল আৰু
অ'। হেৰি, কিহঁত গ'লা বোলো?
এই টমটম এখন লৈয়েই আহিলোঁ। আমাৰ ছোৱালী দুজনী, বৌ, মই টমটক এখন ঠিক কৰিলো আৰু।
কিমান সময় কাৰণে গ'লা? কিমান সময়ত গ'লা বোলো?
অ কিমান সময় মানে এঘাৰটামান বাজিলে চাগে এতিয়া। বাৰটা বজাত প্ৰতিষ্ঠা কৰা সময়ে যে সেইকাৰণে এঘাৰটামান বজাতে আহিলোঁ আৰু
অ কি কি কৰিছে মানে হেৰি কৰা?
কি কিমানমান হেৰি প্ৰথম দিনাখন সেয়া পাঠ কৰিছে পাঠ কৰি পাঠ কৰিব তাৰপিছত হেৰি পিছদিনাখনলৈ ভাওনা এভাগ পাতিছে।
অঁ অঁ
প্ৰথম দিনাখন মানে সেই প্ৰতিষ্ঠা কৰি নাম কীৰ্তন কৰিব কৰি আছে তাৰপিছতে এতিয়া, এতিয়া সেই আমি প্ৰতিষ্ঠা কৰা সময়খিনি মানে তেলাহীত চাহ তাহ খাই থাকোতেই গ'লেই সেইখিনি সময়। আমি নাহোঁতেই বোলে প্ৰতিষ্ঠা কৰিলে। তাৰপিছতে সেই চাবলৈ নেপালোগেই। এতিয়া, মানে, হেৰি কৰিছে। নাম-কীৰ্তন কৰি আছে এতিয়া। তাৰ পিছত পুঠি পঢ়িব আৰু ভাগৱত মেলিব ব পৰীক্ষা নকৰে আৰু। এনেই পহ পঢ়ি থাকিব আও তাৰপিছত ৰাতি লৈ একো নাই ৰাতিলেলৈ একো নাই। বৰ ধুনীয়াকে বনাইছে নাম, উম, দৌলভাগ। মানে আগৰে আছিলেই। আগৰ আগ বহুত বছৰীয়া মানে পুৰণা , কিন্তু সেই তাৰ মানে নতুনকে বহুত- ধুনীয়াকে, মানে একে পৰ্যটক আহি চাব পৰাকে বনাইছে আও। বহু উ এ বিশ লাখ মান টকা- খৰচ হৈছে চাগে আও।
উম সেয়া পইচা আক কোনোই ঘৰ মানে গাঁৱৰ মানুহে গৈছে ন নে-
নাই, নাই গাঁৱৰ মানুহে, গাঁৱৰ মানুহেও কিন্তু সেই, ও চৰকাৰৰ ফালৰ পৰাও আনিছে। এ, গাঁৱৰে ল'ৰা এজনে ও, মানে ঠিক ঠাক কৰি দিছে। ও, ও, আনিব পৰা ব্যৱস্থা কৰি ও, মো, সেয়ে জন আকৌ মোৰ লগৰে। মানে হেৰি ও, এটো কি, ও, তে, তেওঁ ঠিক কৰি দিছে পইচাখিনি, যাতে পাইহি ৰাইজৰ ওচৰ। তাৰ পিছত- ৰাইজে কৰিছে আৰু কামখিনি। মিস্ত্ৰী-চিছ এ, লগাই দি পেলাই হেৰি বৰ ধুনীয়া কৰিছে উম। মানে চালে চে-সেইখিনিলৈ গ'লে মানে আহিবই মন নাযায়, ইমান ধুনীয়া হৈছে।
অঁ কলমৰ পাৰতে হ'বনা?
অ', কলঙৰ পাৰতে বৰ ধুনীয়াকে বনহাই কৰি দিছে নহয়। পানী যাতে নু পানী উঠিব নোৱাৰে তাত। ইমান ধুনীয়াকে বনাই দিছে।
উম, ফটো এখন দিবা চাব লাগিব ধুনীয়া বিচাৰিছ।
ফটো এখন দিম দিয়া। আমি আহি পোৱা পিছতে অলপ- বৰষুণ পৰিলে তাৰমানে সেইকাৰণেও আমাৰ যোৱা দেৰি হ'ল বৰষুণ পৰিলাত তাৰপিছতে বৰষুণৰ কাৰণে ৰলো তাৰপিছ
অ বৰষুণ এফালেও অলপ অলপ পৰিছে অ।
অ', আমি হেৰি প্ৰসাদ খালো। আমি যোৱাৰ পিছতে হেৰি দিলে, প্ৰসাদ দিলে। প্ৰসাদ দিয়াৰ পিছত তে হেৰি দিলে পায়স দিলে। তাৰপিছতে পায়সৰ পিছতে আকৌ খিঁচিৰি দিলে।
অ'।
সেইয়াই সেনেকে সেনেকে ধৰক পাঁচটামান বাজিলগে আৰু। পাঁচটামান বাজা পিছতে উম উম, বৌ মোৰ ছোৱালী দুজনী গুচি আহিলে।
উম।
অ' ছোৱালী দুজনী অহা নাই, এজনীহে আহিছে এজনী আহ আছে তাতে তাৰপিছতে উম, মই তাই থাকিলো আৰু তাৰপিছত ৰাতিলে আকৌ আমি আকৌ এবাৰ গৈছিলোঁ। মোৰ খুৱা ছোৱালীজনীও আ হিছিল। তাইক, ল'ৰাটো গোটেই কিটা মি বোলো আকৌ-আকৌ এবাৰ যাওঁ ব'লচো তাৰপিছত তালৈ গলোঁ, গৈ পেলাই ফট ফটো-চটো উঠিলোঁ। উঠি অলপ সময় থাকিলোঁ আৰু থাকি পেলাই গুচি আহিলোঁ। তাৰপিছত আকৌ পিছদিনাখন হেপেনে কে গীতা পাঠ কৰিছে পিছদিনা। অ', পিছদিনা মোৰ আকৌ হেৰি হ'ল এই ওচৰত তাত বা এজনী আছে বা জনী ঘৰলৈ গলো। তাত ৰাতিপুৱা দচটামান লৈ তাৰিছত আকৌ মোক খুৰা এজন মানে হেইয়ত আছে। মৰিগাঁও ফিজিঅথেৰাপিত আছে-আছিলে। সেই খুৰাজনক খবৰ এটা লৈ আহো বোলো ধেদিন দেখাও নাই। খুৰাই দুয়োজনীকে মো খুৰা ই বা এই-এই মাল খুৰাজনৰ ছোৱালীজনীও আহিছে যে তাইে ক-কলে বোলে বা দুইজনী লগ খাইছো যাওঁ বল তালৈকে এবাৰ। খুৱাক চাই আহোগৈ। তাপিছত দুইজনী গ'লোঁ আৰু উ গৈ টমটম এ খন ঠিক কৰি পেলাই গ'লো। গৈ পেলাই খুৰা চালোঁ খুৰা অৱস্থা ইমান ভাল আগতকৈ ভালেই দেখিছোঁ মই কিন্তু মানে সেই আগৰ সুস্থ হোৱা মানুহজন নহয়গৈ আও কষ্ট হব মানে যেনেক আছিলে ইমান যিমান ষ্ট্ৰং মানুহ আছিলে সিমান নহয়গে
উ কি কি হৈছিলে অ অ কওক কওক
আমাৰ আমাক দেখি পেলাই মানে অলপ ভাল পাইছে আৰু নিজেই বোলো খোৱা নিজে থিয় হব নোৱাৰে জানো উ কৈছে অ পাৰো মই বুলি কৈ পেলাই উঠিয়ে দিলে বিচনাখনৰ পৰা তাৰপিছত আও মই বোলো অ উঠিবতো পাৰিছেই তাৰপিছত সেই চাহ তাহ অকন খালে ধুনুুৱে ধুনু মাহী ধুনু মোৰ চ খুৰা ছোৱালীজনীয়ে ধুনুৱে বনালে তাৰ পিছতে তাই বনোৱাই বিস্কুট চিস্কুট দি চাহ তা খালো আমিও খালো খোৱাকো দিলো তাৰপিছত অলপ সময় কথা চথা পাতি পেলাই গুচি আহিলো আও আকৌ তাৰ পৰা আহি পেলাই সেয়া গীতা পাঠলৈ গলো দৌল মন্দিৰত গীতা পাঠ কৰিছে গীতা পাঠলৈ গৈ পেলাই সেয়া সেই সিদিনাখন আকৌ ভাত খুৱাইছে গীতা পাঠৰ সামৰণিত সামৰণি হোৱাৰ পিছতে ভাত খুৱাইছে তাৰপিছত সেই ভাত চাত খাই লৈ পেলাই আৰু ঘৰলে আহিলোঁ আও তাৰপিছত আকৌ সেই ভাওনা চাবলৈ গ'লোঁ দচটামান বজাত ভাওনাও বৰ ধুনীয়া হৈছে মানে টেকনিকেল খিনি বৰ ধুনীয়া কৰিছে উ আহ মানে কিছুমান লৰাই সৰু ল'ৰা ছোৱালীয়ে কৰিছে একে যিখিনি গাইছে সেই গোৱা খিনি বৰ ধুনীয়াকে গাইছে
নামটো কি ভাওনাখন
অ ভাওনাখনৰ ভাওনা খনৰ নামটো কি আছিলে ৰ'ব পাহৰি থাকিলো নহয় এতিয়া আহ সেই হেৰি ভাওনা খনৰ নামটো পাহৰিছো ৰব এতিয়া কি আছিলে এখিনি সময় মনত নপৰে নহয় পতককে ত সেই সেই তেনেকে ভাওনাখন চাই কৰি আহিলো আও উম বেছি সময় চাবও নোৱাৰিলো মই ভাওনাখন সেই টোপনি বেছি মানে সেইদিনাখন গোটেই দিনতটো ঘূৰি ফুৰা নিচিনা হৈছে যে টোপনি ধৰিলা অলপ গুচি আহিলো ত তাতে পিছদিনাখন আমি দছটামান বজাত ঘৰে পালোহি নেকি পিছদিনাখন আকৌ খানা এটা আছিল আমাৰ হুচৰি গোৱা বিহুৰ দিনৰে হুচৰি গাইছিলো তেতিয়াই খানা এটা ফুল বুলি উম মানে ঠিক কৰি থোৱা হৈ আছিলে দিন বাৰে নিমিলে মানে তাৰপিছত খানাটো খালো আৰু সেইদিনাখন মানে খানাটো পাতিছে তাৰপিছত বোলো সেই মই খানাটো খাবলৈ যাব যাব লাগিব তাৰ পিছত আহি পেলাই সেয়া ঘৰত কাম বন অকমান কৰি পেলাই গলোঁ খানা কি প্ৰস্তুতি চলাইছে। তাৰ পিছতে পাচলি কুটি থাকোতেই দেখোন একে এনেকুৱা, সৰ সৰহকে বন উৰিলে বৰষুণত তি তি চব বস্তু মানে কঢ়িয়াই ফুৰিবলগীয়া হৈছে। তাৰ যেনিবা হ'লগে আও অলপ দেৰি হৈছে, তিনটামান বাজি আৰু।
উম। কি, কি খাইছে ভাতটো, হেৰিকে মাছ নে মাংস?
অ' মাংস খাইছিলে মাংস। দালি, পাপৰ, চাটনি, এনেকে বনাইছিল আৰু। ভাজি এখন। ঠিকেই আৰু খানা-খানাটো ধুনীয়াই হৈছে, সেয়াই আৰু মানে কষ্ট পালে অলপমান বৰষুণত তিতিলে যে মানুহখিনি।
হেৰি এহ্, গোটৰ কামত আহিছিলোঁটো, তাকে কিবা পইচা অলপ লাগিছিলে। হেৰি বোলো, আয়া এইয়া বোলো, পইচা অলপ, লৈ যাওঁ হেৰি কৰি, গোটৰ পৰাই।
অ', আমাৰ গোটত তেনেকুৱা ইমান বেছি পইচা নাই, উম, লৈয়ে থৈছে যে মানুহে।
অ'।
বেছি কৈছ এ নাই, দহ বাৰ হাজাৰ টকা এটাক কিবা এটা আছে আৰু।
অ' মানে এই কোনোবা ওচৰৰে কোনোবা এজনে কোৱা শুনিলো, আপোনাৰো গোটতে আছে বুলি, তোমালোকৰ গোটতে। তাকে বোলো উম হেৰিকে বুলো, নাই এতিয়া পতককে প্ৰয়োজন হ'ল যে, এই হেৰি, মোৰ এ ভাই টি এজনৰ মানে হেৰি হৈছে, এ টাৰ মানে অলপ, মানে, বেমাৰ হৈছে মানে। এই জি এম চিলে পতককে নিব লগা হৈছে যে, সেইকাৰণে বোলো, পইচা এটা, মই আপোনালোকৰ পৰাই নিব পাৰোঁ নেকি।
অ'। এ অকন আগতীয়াকে যাব লাগিছিল এতিয়া। হেল্ল', হেল্ল'
হেল্ল', অ' শুনিছানে? হেল্ল', শুনিছানে? অ' অ', অ' অ', তাকে এতিয়া পইচাটো বোলো অ' অ'।
এতিয়া, পতককে তৎক্ষণাত নোৱাৰি নহয়।
অ' আপুনি আহি লওঁক বাও, আহি পেলাই অ', হ'ব দিয়ক অ'। ৰাখিছোঁ দিয়ক।
অ' অ' হ'ব দিয়া।